অ কি কৰিছাঁ তুমি
অ মই এনেই বহি আছো এতিয়া তুমি
অ ময়ো এনেই বহি আছোঁ ৰবা ঘৰতে আছে চাগে
ঘৰতে আছোঁ বাকী বাকী তোমাৰ এই ষ্টেটাছবোৰ দেখিলো কবা কবালে ফুৰিবলে গৈছিলা
অ মই কেইমাহমান হ'ল কেইমাহ মান নহয় এই যোৱা মাহতে মই শ্বিলং গৈছিলো ৰবা
আহ হয় নেকি কেনেকুৱা লাগিছিল তাতে
এ বহুত ধুনীয়া জেগা কি ক'বা আৰু মই পৰিয়ালৰ লগত গৈছিলো কি কবা তাতে পাহাৰ ঠাণ্ডা ঠাণ্ডা বতাহ তাৰ পাছত সেই যে গছ গছনি আৰু পৰিষ্কাৰ পৰিৱেশ ন মন একদম মোহিত কৰি দিয়ে সেইকাৰণেটো শ্বিলঙক আহ এইটো পূবৰ স্কটলেণ্ড বুলি কোৱা হয় ন শুনিছা চাগে
অ অ হয় হয় বাকী তোক তোক এনেই তুমি কিমান দিন আছিলা তাতে
মই নাই সেনেকে নাই আহি কিনে এ, ৰাতিপুৱা যাই কিনে গধূলি গুচি আহিছো।
অ এনেই তাত গৈ প্ৰথমে ক'ত ঘূৰিবলৈ গৈছিলা?
তাত এইটো বৰা পানী আৰু মিনি। পেহেলগাম গৈছিলো ৰবা।
অ!
এনে তুমি গৈছ? নে নাই দে সিফালে।
হেই এনেই যোৱা নাই মইতো। তোমাৰ অ যাম বুলি ভাবি আছো, তোমাৰ। কথা শুনি মোৰ যাবলে আগ্ৰহ বাঢ়িলে। তাকে।
অ যাবা ধুনীয়া জাগা একদম। ল লগা তাৰপৰ ন মানুহ বিলাকক লগ পাই নতুন নতুন অভিজ্ঞতাও হয়। মই ভাবিছিলো যোৱাৰ আগতে উমিয়াম ঘৰত যাম বুলি, কিন্তু এ পানী ইন্টাৰনেটত মানে ৰিচাৰ্চ কৰোতে গম পালো আৰু, পানীৰ মাজত পাহাৰৰ প্ৰতি্ছবি এইবিলাক দেখি মানে বহুতে ভাল লাগি গৈছিল কিন্তু আমাৰ সময়ে নিমিলিল। সেয়ে মানে অ উকীয়াম উমিয়াম।
অ উমিয়াম। ফটো ময়ো ইণ্টাৰনেটত দেখিছোঁ বাৰু।
অঁ এনেই শুনা মতে ফতত যেনেকুৱা দেখা যায়, তাতছে মানে, বাস্তৱত আৰু তাতছে বেছি দুই গুণ সুন্দৰ।
অ আন কি কি ঠাই চালা?
মই শ্বিলং পিকত উঠিছিলোঁ ৰবা।
অহ।
তাৰ এই শ্বিলং তাৰে উপওৰ। পুৰা গোটেই চহ। দেখা পোৱা যায়, মানে পোৱালি। কুঁৱলীৰ মাজেৰে পাহাৰবোৰ দেখিলে একদম মন আনন্দৰে ভৰি যায়, কি কবা!
অ অ। অ
তাত বতৰবোৰ এনে কেনেকুৱা আছিল?
বতৰটো আমি পুৱা যেতিয়া গলো তেতিয়াতো অলপ ঠাণ্ডা আছিল আৰু, কুঁৱলী আছিল জানাই দিয়াচোন পাহাৰীয়া এলেকা তাতে ঠাই কুঁৱলী হ বৈ আৰু। দুপৰীয়ালৈকে অলপমান বতৰ ভাল। কৰিল ঠিক ৰদ এতিয়া বুলিও ক'ব নোৱাৰি কিন্তু সন্ধিয়া আকৌ ঠাণ্ডা বাঢ়ি গ'ল
অঁ এনি যিহেতু ঠাণ্ডাৰ তাতে গৰম কাপোৰ
উম হয় হয় গৰম কাপোৰ লগত লৈ গৈছো জেকেট আৰু এই উওলন উলেন কাপোৰ যে সেইবিলাক লগত লৈ গৈছিলো আৰু
অঁ বাকী এনেই তাৰে তাতে খোৱা বোৱাত তুমি কি কি পাইছিলা
খোৱা বোৱা নানা ৰকমৰ বিভিন্ন ধৰণৰ খাদ্য পাইছে আছিলো আমাৰ স্থানীয় খাদ্য ৰ লগত তাতে দক্ষিণ ভাৰতীয় উত্তৰ ভাৰতীয় আৰু চাইনিজ খাদ্য তাতে সহজে পোৱা যায় আৰু খাদ্যৰ সোৱাদ বিলাকো ধুনীয়া
আঁহ এনে বাকী বজাৰলৈ গৈছিলা
অঁ মই বজাৰ লগত গৈছিলো ৰবা এই পুলিচ বজাৰ যে নাম্বাস শুনিছা কি নাই
অঁ শুনিছো এনে এ
ন তাত এনেকৈ কাপোৰ পুৰ আঁহ আৰু অলপমান হস্তশিল্প আৰু বাঁহৰ সামগ্ৰী আৰু কিছুমান স্মৃতি চিহ্ন হিচাপে মানুহৰ মানে লৈ আহিছো আৰু আমাৰ ইয়াৰে মানুহ বিলাকৰ কাৰণে আপোন মানুহৰ কাৰণে আৰু বন্ধুসকলৰ বাবে অলপমান পোহৰ আনিছিলো আৰু
অঁ আঁহ এনেই আঁহ তাত ম মানুহবোৰ কেনেকুৱা মানুহৰ ব্যৱহাৰ পাতি আচৰণ এনে এনে কেনেকুৱা
মানুহবোৰ বহুত ভদ্ৰ আৰু বহুত সহায়কাৰী সহজ সৰল মানুহ একদম কিবা নুবুজিলে সহজে পথ দেখুৱাই দিয়ে কাৰো মাজত হিংসা কুৰিয়া ভাৱ নাই বা ইটোৱে সিটোক বেয়া পোৱা সেইবিলাক মনত ভাৱ নাই বা আমি ইয়াৰ পৰা নতুন পৰ্যটক গৈছো আমি তাতে নাজানো মনত একো নাই, মানে উ অহংকাৰ ভাৱ নাই সহজ। ভাৱে ধুনীয়াকে মনৰে দেখাই দিয়ে। আমি আমি যাওঁতে ধৰা এটা তোমাক মই আমি যাওঁতে পথ এটা চিনি পোৱা নাছিলো আঁহ সুহাঁতে যাম নে বাওঁহাতে যাম ত মানুহ ধুনীয়াকে আমাৰত গাড়ীটো লে আৰু আমাক ধুনীয়াকে আগত লৈ গৈছে চাহ খিনি মানে দেখাই দিয়ে আহি যে তাৰে তাৰে সলনি তেওঁ একো মানে লোৱা নাই বা একো আশা কৰিও যোৱা নাই মান তাৰে মানুহ বিলাকৰ কাৰণে কি সামান্য ধন্যবাদ এটা সিহঁতৰ কাৰণে বহুত মুখৰ সঁহাৰিখিনিয়েই সিহঁতৰ কাৰণে বহুত এইবোৰ স্বাৰ্থপৰত কাম নকৰে আৰু
আচছা মই এনেই সামাজিক মাধ্্যমত দেখিবলৈ পাই থাকো যে শ্বিলঙৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা মানে শুনি থাকো মানে হয় মানুহে কয় বহুত মানুহে কয় যে শ্বিলং বহুত পৰিষ্কাৰ পৰি্ছন্ন তুমি
অ ঠিকেই শুনিছা তু ইমান তাৰে মানুহে আহ আৱৰ্জনা য'তে ত'তে নেপেলাই থোক সেকাৰ বিলাক য'তে ত'তে ন নেপেলাই আৰু সকলোৱে চহৰখন মিলি পাতি পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰে আমাৰ ইয়াতে যেনেকে তুমি দেখাই পোৱা ৰাস্তাই ঘাটে প্লাষ্টিক পৰি থাকে বা থোক হেকাৰ য' ত'তে পেলোৱা থাকে ে বা আমাৰ ইয়াতে ধৰা মানুহ বিলাকৰ একতা নাই এজনে যদি চাফা কৰিব বিচাৰে আনজনে মানে সেনেকে লেতেৰা কৰি থৈ গুচি যাব কিন্তু তাৰে মানুহ বিলাকৰ এ এনেকুৱা নহয় সকলোৱে মিলি জুলি চাফা কৰিব পথ বিলাক চ চাৰিওফালে ৰাস্ত কোনো চ চাৰিওফালে ফালে লে আৱৰ্জনা পৰি থকা দেখা ডাষ্টবিন বিলাক ধুনীয়াকে জাগাই জাগাই এটা ড্ৰাই এটা ৱেষ্ট শুকান জাবৰ আৰু তিতা জাবৰ এনেকে বেলেগ বেলেগ বিভিন্ন ধৰণে কাষে আষে আছে আৰু পৰিসকাৰ পৰিছন্নতা আমাৰ ইয়াতকে বহুত গুণে ভাল তাতে কবলৈ গলে
অ আচলতে সেই অভ্যাসটো আমি সকলোৱে শিকা উচিত
হয় আমাৰ ইয়াতেও পৰি পৰিষ্কাৰ মানে এইবিলাক উন্নত কৰিব লাগে আৰু এই কাৰণ পৰিষ্কাৰ পৰিৱেশে সুস্থ জীৱন গঢ়ি তোলে
হয় হয় বাকী তুমি ভ্ৰমণত যে গ'লা তাতে তোমাৰ আটাইতকৈ বেছি কি ভাল লাগিছে
মোৰতো শ্বিলং পিকৰ দৃশ্য একদম আটাইতকৈ স্মৰণীয় আছিল
অ ফটো বহুত তুলিছিলে নিশ্চয় যিহেতু দেখা পাইছো ষ্টেতাছতো
হয় পদটোতো বহুত তুলিছো বাৰু সেইবিলাকে আৰু ভ্ৰমণৰ এটা এটা স্মৃতি সেইবিলাকে পিছলৈকে মনলৈ আহি থাকিব দিয়াচোন
ফোন হৈছিল নেকি
অ আমি যোৱাৰ দিনাখন অলপ হৈছিল আৰু বৰষুণৰ শ্বিলঙত আৰু যাই কিনে যদি বৰষুণ নাপাওঁ কিন্তু শ্বিলং যোৱা হল কোৱাচোন সেই বৰষুণৰ পিছত পাহাৰবোৰ আৰু সেই আৰু ধুনীয়া মানে আকৰ্ষণীয় হৈ পৰিছিল
আচ্ছা তুমি যে ভ্ৰমণ কৰিলা তুমি এনে ভ্ৰমণ কৰিলে মানুহে কি লাভ হয় বুলি ভাবা কি লাভ কৰে বুলি ভাবা ভ্ৰমণ কৰিলে মানুহে
মোৰ মতামতটো ইয়াতে হ'ব যে ভ্ৰমণে নতুন ঠাই নতুন মানুহ আৰু নতন সংস্কৃতি লগত পৰিয় কৰাই দিয়ে আৰু লগতে মানসিক চাপক কাৰ আ ভ্ৰমণ কৰিলে এখন ঠাই পৰা আন এখন ঠাই লৈ যাও ন ত' তাৰে সেইবিলাক তাৰে মানুহ বিলাক কৰ সাজ পোছাক পৰিষ্কাৰ পৰিচ্ছন্নতা বা ব্যৱহাৰ পাতি আৰু সিহঁতৰ উৎসৱ পাৰ্বন খাদ্য এইবিলাকৰ বিষয়ে আমাৰ নতুন নতুন অভিজ্ঞতা হয় নতুন নতুন কথা আমি জানিবলৈ আগ্ৰহী হওঁ সিহতৰ জাতি ধৰ্ম এইবিলাকৰ বিষয় বিষয়ে
হয় আৰু তোমাৰ কিতাপত পঢ়া আৰু নিজে দেখ শা দুয়োটাৰ মাজতো ভোট পাৰ্থক্য আছে
বহুত পাৰ্থক্য আছে নিজৰ চকুৰে দেখিলে অভিজ্ঞতা বেছি মনত থাকে এজন মানুহ এনেকুৱা তাৰে মানুহ বিলাক এনেক এনেকুৱা এনেকুৱা কথা কৈছিলে বা সিহঁতৰ স্বভাৱ আচৰণ এনেকুৱা কিতাপতো আৰু ইমান এ মানে ভালকে দিয়া নাথাকে ন নিজৰ চ দেখাতটো আৰু অ অভিজ্ঞতা সেইটো বেলেগে হয়
আচ্ছা মই শুনিছো শ্বিলঙত পৰ্যটকৰ সংখ্যা বেছি নেকি
হয় বছৰ প্ৰায় সকলো সময়তে দেশ বিদেশৰ পৰা বহু পৰ্যটক আহে কাৰণ ইয়াৰে প্ৰাকৃতিক সৌন্দৰ্যয়ই দ দূৰ দূৰণিৰ পৰ্যটক বিলাকক আকৰ্ষণ কৰে আৰু আজিকালিতো জানাই সামাজিক মাধ্যমৰ যোগেদি একো লুকাই নাথাকে বাৰু সামাজিক মাধ্যমৰ যোগেদি চব প্ৰচাৰ হৈ যায় সেনেকে পৰ্যটক বিলাকি বিলাকো আগ্ৰহী হয় আৰু আহে ভ্ৰমণ কৰিব সেইবিলাক আমাৰ কাৰণে কিয়চোন গৌৰৱৰ কথা
হয় ময়ো ছুটি পালে পৰিয়ালৰ লগত শ্বিলং যাবলৈ ভাবি চাব
হয় যাবা যাবা গ'লে একদম হতাশ নহয় মানে আচৰিত হৈ যাবা তুমি তাৰে প্ৰাকৃতিক সৌন্দৰ্য তাৰে মানুহবিলাকক লগ পায়
যিহেতু গৈ আহিছা তুমি এনেই কিবা বিশেষ পৰামৰ্শ দিবা নেকি যে কেনেকে যাব লাগে কি কথা বা কি
বিশেষ পৰামৰ্শ মানে গৰম কাপোৰটো নিবাই দিয়েচোন কাৰণ তাতে বতৰৰ কথা গমেই পোৱা আৰু যিমান পাৰে জল্দি অ অলপ সোনকালে কৰিবা সোনকালে ওলাই যাবা আৰু ঠাইবোৰ যাতে লেতেৰা নকৰা এইখিনিত মনত ৰাখিবা আৰু পৰিষ্কাৰ পৰি্ছন্নতা কৰি ৰাখিবা কাৰণ আমি ই পৰ্যটক হিচাপে যাম ন ত তাৰে মানুহ বিলাকেও য সেই পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ বহুত চেষ্টা কৰে সেইখিনিও আমি যদি মানি চলো
হয় ঠিকেই কৈছা সঁচাক কয় মানে ভ্ৰমণ মানে কেৱল ফুৰা নহয় কিন্তু দায়িত্বও থাকে বহুত
দায়িত্বও থাকে বহুত নতুন ঠাই এখনত যোৱাৰ পিছত তাইিত্বৰ লগতে অভিজ্ঞতাও হয় বহুত
তাকে আজি তোমাৰ লগত কথা পতাৰ কাৰণে মোৰ শ্বিলঙলৈ যোৱা আগ্ৰহ আৰু বাঢ়ি গ'ল আগতে আগ্ৰহ আছিলে কিন্তু এতিয়া মানে মোৰ ঘ আৰু দুগুণে বাঢ়ি গ'ল
মোৰো বহুত ভাল লাগিল মই যদি সুযোগ পাও আৰু নক্ আৰু এবাৰ মই শ্বিলং ভ্ৰমণ কৰিব বিচাৰিম তাৰ পিছত আকৌ মোৰ অভিজ্ঞতাবোৰ তোমাৰ লগতে কথা পাতি বাৰু কম দিয়াচোন তুমিও যাই আহাৰ পিছত তুমি মোক ক'বা কেনেকা কি তুমাৰ অভিজ্ঞতা হল কেনেকুৱা কি মানুহক লগ পালা কেনেকুৱা কথা বতৰা হল
ঠিকে আছে ঠিকে আছে নিশ্চয় তেতিয়া আমি দুয়োজনে নিজৰ ভ্ৰমণৰ অভিজ্ঞতালৈ আৰু দীঘলীয়াকৈ আলোচনা কৰিব পাৰিম
হয় সচাকে কিন্তু ভ্ৰমণে মানুহৰ মন জ্ঞান আৰু অভিজ্ঞতা সকলো সমৃদ্ধ কৰে
ঠিকে কৈছা একেবাৰে ঠিক কৈছা সেইকাৰণে কোৱা হৈছে ভ্ৰমণেই হৈছে জীৱনৰ এক মহান শিক্ষক মানে ভ্ৰমণে আমাক যিখিনি শিকাই মানে সেইখিনি আমি কিতাপৰ জ্ঞানৰ দ্বাৰা হয়তো নিশিকিব পাৰো আমাক মানে বহুত অভিজ্ঞা দিয়ে নতুন নতুন
সেইখিনি আমি কিতাপৰ জ্ঞানৰ দ্বাৰা হয় আহৰণ নোৱাৰো কাৰণ নিজে চোৱা নিজৰ চকু দি চোৱা আৰু কিতাপৰ এ চকু দি চোৱা দুটাই বাৰু বহুত পাৰ্থক্য আছে সেইটো আৰু বেলেগ অভিজ্ঞতাই হৈ যায়
তাকে।
দিয়া হলে আজিলৈকে সামৰো আৰু।
অ', দিয়া, ঠিক আছে।
অঁ কোৱা।
হয় ঠিক আছে।
অঁ ধন্যবাদ।